কি কৰি আছা।
ত তুমি।
মই এনেই আছোঁ দিয়া ভাত চাত খালানে।
অ ভাতটো খোৱা নাই বাৰু এনে ৰুটি খালো বাৰু।
আচ্ছা ৰুটি খালা নেকি।
অহ ৰুটি খালো।
অ মইয়ো খালো দিয়া ৰুটিয়ে খাইছোঁ এ ৰুটিৰ লগত কি কি খালা।
ৰুটিৰ লগত ৰাতিপুৱা অলপ গাখীৰ আছিলে গাখীৰ খালোঁ আৰু তাৰপিছত অলপ। অহ চাহ।
আচ্ছা, অ গাখীৰ কি তুমি ঘৰৰে গাখীৰ। গাখীৰ হ'য় নে? কি বাহিৰৰ পৰা এই পুৰবিৰ গাড় গাখীৰ খোৱা।
নহয় নহয় ঘৰৰে গাখীৰ আমাৰ ঘৰতে দুটামান অ আমাৰ। দুটামান গৰু আছে তাৰে মানে অ তাৰে গৰু গাখীৰ খাওঁ।
ভালে হয় দিয়া ঘৰকে খাব লাগে সেইবোৰ। ত মোৰতো আমাৰতো নাই দিয়া। সেইটো মোৰ আমিতো বাহিৰৰ খাওঁ সেইবোৰ খাই কিনে গেছ। ঠিকে হৈ যায়।
অ মই বাহিৰৰ এনে। এইটো তোমাৰ আমূল চামূল খাব নোৱাৰোঁ সেইবোৰ খালে মানে।
আচ্ছা হ'য় আৰু তোমাৰ সেইটো। এনেতো তোমাৰ এনেতো আমুললৰ তোমাৰ এনে যে ফেক্টৰী আছে তাতে তোমাৰ গৰু চৰু পুহি কিনে। কৰে কিন্তু তোমাৰ তাতে অলপ পউাৰ চাওডাৰ মিক্স কৰে চাগে ন।
পোহাটো দেখা নাই মানে মই।
মই দেখা পাইছিলোঁ তোমাৰ গৰু পুহিছে। মানে আমাৰ ঘৰৰ ওচৰৰ এজন মানে আছে আংকুল। তেখেতে মানে গৰুৰ সেইটো ক গ মানে। গোৱালিত কাম ক। ৰে তাতে তোমাৰ অ কামো কৰে স গোবৰ চোবৰ এইটো। চাফা কৰে তেতিয়াই মই গম পালোঁ যে, অ তোমাৰ পুৰ্বিত মানে গৰু আছে বুলি মানে। নহলেতো কেনেকা মানে এইটো আংকুলে কাম পাইছে ন।
উম উম উম নহয়। মানে সেইটো হয় তোমাৰ কথাটো কি হ'য় ক'ব গ'লে। অ অৰিজিনেল গাখীৰে দিয়া হ'য়। অমূলত তোমাৰ বহুত জাগাৰ পৰা কিনি কিনি লৈ যায়। পুৰবিয়ে আমুলে অ গাখীৰ লৈকে সেইটো মানে পাউদাৰ। কিবা তাতে প্ৰচেছিং কৰে মেডিচিন বোৰ দিয়ে বেয়া নহব কাৰণে। আৰু তাক পাউদাৰ বনাবৰ কাৰণে বহুত কিবা কিবি।
হ'য়, সেইটো আজি কালি তোমাৰ বহুত কিবা কিবি অমূলৰ। আৰু এটা কিবা সীতা জখলা। সেইবোৰ ওলাইছে তোমাৰ আমুল হয়। কিবা- কিবি এনে মইতো মই আমুল খাইছোঁ। অহ আমুল, পুৰৱী, সীতা-জখলা জখলা আৰু কিবা- কিবি আছে তোমাৰ বহুত কিবা -কিবি ধৰণৰ আজি ওলাইছে আজি কালি ওলাইছে। তোমাৰ গাখীৰটো এ মিক্স থাকে সেইকাৰণে মই কি কৰোঁ কিত কেতিয়াবা এনে গণেশগুৰিত গ'লে তাতে মানে বহে মানুহৰ মানে গাই যাৰ থাকে থাকে আৰু পাইগেৰি পৰা লওঁ আৰু।
উম, সিহঁতে কেতিয়াবা পাউদাৰ -গাখীৰৰে পানী মিক্স কৰে নহয়।
অহ - অহ তোমালোকে বেচা নে মানে গাখীৰ,?
অহ, আমাৰ বেচা মানে পাইকাৰী আহি লৈ যায়।
অহ, এনেইটো এইটো পাইকাৰী আহি লৈ তেতিয়া পাইকাৰীলে আকৌ পাইকাৰী মানে আকৌ মানে কিবা পাউদাৰ মিছাই নেকি?
উম, সিহঁতে মিছাই চাগে তেনেকুৱা বাৰো গম নাপাওঁ কি কৰে কিছুমানে নিমিছাই কিছুমানে মানে পানী মিচাই তাৰপিছত দিয়ে। আমিতো অ' আমি আমি অলপ ৰেটটো কম লওঁ সেহঁতৰ পৰা অহ যেনেকুৱা ধৰা গৰুৰ যেতিয়া আমি ঘৰৰ পৰা এনেই সি বেলেগক বিক্ৰী কৰে ন আমি ইহঁতক দিও ফিফটি -ফিফটি কে দিওঁ ফিফটি ফৰ কে দিওঁ হেহতে ছেভেনটি কে বিক্ৰী কৰে, ইহঁতৰ প্ৰফিট থাকে অহ, সিহঁতৰ প্ৰফিট থাকে তাকো সিহঁতে পানী -চানী মিচাই আৰু বেছি কাম হব কাৰণে সেই
অহ, তোমালোকৰ মানে প্ৰফিট নহয় নেকি?
প্ৰফিট মানে যে হয় অলপ -চলপ তেনেকুৱা বেছিও নহয় আৰু।
প্ৰফিট নহয় এনে পনীৰ বনোৱা নে?
পনী -পনীৰ কেতিয়াবা বনোৱা যায়। আমাৰ ঘৰত মানে কেতিয়াবা অ তোমাৰ পনিৰ বনাব
মই মানে পনীৰ বৰ ভাল পাওঁ পনীৰ খাই বৰ ভাল পাওঁ তোমাৰ মই এবাৰ ঘৰতে বনাইছিলোঁ তোমাৰ এই কিন্তু এইটো গাখীৰৰ বহুত কম ওলাই তোমাৰ এই পুৰৱী গাখীৰৰ। পনীৰটো তোমাৰ এই আধা কিলো গাখীৰ হ'লেও তোমাৰ মানে বহুতে কম ওলাই পনীৰ ভালকে নহয়ে তোমাৰ এই যি যেনেকুৱা তুমি কলা যে বুল পিয়ৰ গাখীৰ থাকিলে তেতিয়া ভালকে ওলাই ন' তোমাৰ সেইটো গাখীৰ ভালকে নোলায়। এনেটো মই খাইছোঁ আহ তোমাৰ এ পূৰৱীৰ পনীৰ খাও ভাল লাগে তোমাৰ। পূৰৱীৰ পাপৰ নে ঠিকে থাকে অহ সেইটো তোমাৰ নয়ন তাৰাৰ পৰা আনিব লাগে সেইটো ভাল লাগে তোমাৰ।
হয় নেকি বেছি তুমি ঘৰত বনাব জানানে পনীৰ কেনেকুৱা বনাই?
পনিৰতো মই নাজানো মায়ে বনাই মই এনেকৈ নাজানো তুমি জানানে কেনেকুৱা বনাই তোমাৰতো গৰু আছে ঘৰত।
উম, মই বনাইছিলোঁ উম এতিয়া যেতিয়া আমাৰ পাইকাৰী নাছিলে তেতিয়া ঘৰত তকে মানে আমি পনীৰ বনাইকে চেল কৰিছিলোঁ, তোমাৰ পনীৰবোৰ বনাওঁতে ইমান অহ, উম সেইটো নাই কষ্টৰ কাম নাই সহজে আছে তোমাৰ পনীৰ বনাবৰ কাৰণে অ তুমি অহ পনীৰ পানী ইউজ কৰিব লাগে নহলে তুমি উম সেইটো ইউজ কৰিব পাৰিবা কি বোলে তোমাৰ যিহেতু পুৰণা অহ, নিম্বু
অহ, হয়- হয়।
নেম্বু ৰক্স মিক্স কৰি
এইটো মানে কিবা টেঙা বস্তু দিব লাগে ন' তোমাৰ সেইটো তেতিয়া ফাটি যায় ন'? ফাটি কিনে তোমাৰ এইটো ওলাই পনীৰত গাখীৰ টো ফাটি যায় ন'? সেইটোত - সেইটো কাৰণেতো তোমাক কিবা- কিবি দিবই লাগে এনে কোনোবা এ, চ'ডাও দিয়ে নেকি?
ছ'ডা নিদিয়ে ছ'ডা দিলে মানে টেষ্টটো বেয়া হৈ যায় এইকাৰণে ছ'ডা নিদিয়ে। আৰু ফিট কেৰি, ফিট কেৰি, চিনি পোৱা নে ফিট কেৰি। যিহেতু পানী যে চাফা কৰে সেইটো দিও। তব পাৰি, সেইটো দিওঁ ফাটি ফাটি যায় পনিৰ। কিন্তু বেছি দিলে টেষ্টটো বেয়া হৈ যায় অলপ আন দিব লাগে। উম আৰু তোমাৰ পনিৰ পানী যে যেতিয়া পনিৰ বনোৱা সেইটো পানীটো তুমি ৰাখি দিলে, তোমাৰ পনিৰ পানীৰ দুইখ বৰ্তমান ৰাখি দিলে সেইটো পনীৰ পানী দি আকৌ নিজে পনীৰ ফাটি যায়। এইটো দিলে উম সেই দিলে ফাটি যায় সেইটো টেষ্টটো বৰ ভাল থাকে, যি পনীৰ পানী দি ফটাই। ফটাই টো গায় সেই পনিৰটো বৰ ভাল লাগে তোমাক কি কৰিব লাগে তুমি আগত গাখীৰটো বইল কৰিলা বই বইল কৰিকে যেতিয়া গৰম হয় ই তে
এইবাৰ চাইছিলোঁ মায়ে বনাইছিলে মই চাইছোঁ মানে সেনেকুৱাই বনাব লাগে বুলি গম পাইছোঁ কিন্তু ইমান এইটো সহজে আছে তোমাৰ একোটো নহয় তাতে এ তাৰ কিবা মান এইটো ফটাবই লাগে।
অ সহজে আছে কিন্তু সেইটো ৰিক্সকি আছে বহুত গৰম থাকে যে। গৰমত তোমাৰ ঢালিব লাগিব কিবা। আৰু বান্ধিকে তোমাৰ অ কিবা ৰাখিকে, অলপ চেপি ৰাখিব লাগিব। চেপি ৰাখিলে তুমাৰ পানীটো ওলাইকে, এটা জাগাত গোল হৈ যাব আৰু তাৰপিছত। ঠাণ্ডা পানীত দি দিয়া কিমান লাগে কাটি খাই থাকিব পাৰিবা। আৰু পনীৰটো সদায় পানী থব লাগে। পানীত থলে পনীৰটো পটককৈ বেয়া নহয়।
হয় আৰু তোমাৰ মানে পনিৰটো মানে এইটো বনোৱাৰ ওপৰত আছে। আছে নেকি যেনেকুৱা পনীৰ যে নৰম থাকে। কোনটো পনিৰ নৰম সেইবোৰ বনোৱাৰ ওপৰত নেকি।
নহয় নহয় এইটো বনোৱাৰ ওপৰত নহয়, তোমাৰ যোনটো গাখীৰৰ হয়। গাখীৰৰ যোনটো হ'য় পনিৰ সেইটো পনিৰটো নৰম থাকে আৰু।
অ অ হ'য় সেইকাৰণে মই মানে এবাৰ পুৰবীৰ পৰা আনিছিলোঁ সেইটো মানে ইমান নৰম। মানে নৰম নাছিল সেইটো ভালে লাগি যে খাই কিনে ইমানো। ভাল মানে মই যিহেতু এতিয়া ন নয়নতাৰ। পৰা আনিছোঁ সেইটো মই নাজানোঁ। এইটো কৰ পৰা আনিছিল মানে কিহৰ হ'য়।
পুৰা পুৰা গাখীৰৰ শুনা পুৰা গাখীৰত যেতিয়া পনিৰ বনোৱা হয় ন সেইটো পনিৰ টো মানে বহুত। বহুত নৰম থাকে। একদম নৰম খাই কিয় চফট চফট লাগে আৰু এটা মলাইৰ টেষ্ট আহিছে। জিভাত যিহেতু পনীৰৰ খালি এই। অ গৰুৰ গাখীৰৰ খালী হ'য় আৰু যোনটো অ ধৰা তোমাৰ পাউদাৰ গাখীৰ। গাখীৰৰ তাৰে মানে পনিৰটো এনেকুৱা মানে অলপ ঘীওৰ টেষ্ট নাহে মালাই। মখানৰ টেষ্টটো নাপায়।
আচ্ছা আচ্ছা। আচ্ছা তোমাৰ এ দৈয়ো ভাল লাগে মোক দৈ। দৈ ঘৰতে বনোৱা ন তোমালোকে।
বনোৱা যায় ঘৰত বনোৱা যায়। তেনেকুৱা আমি নৰমেলি নবনাওঁ এনেকুৱা গৰম। দিনত মানে।
হয় হয় গৰমৰ দিনত বেছি ভাল লাগে। তোমাৰ মই সেইটো বনাইছোঁ ভাল লাগে। চেনি চেনি। দিওঁ কেতিয়াবা এনে গাখীৰ ফাটি গ'লে, তোমাৰ মই সেইটো চেনি দিকিনে অ। হয় ভাল লাগে চেনি আৰু কেতিয়াবা অলপ নেমু দি দিওঁ ভাল লাগে খা‌ই কিনে। পেটটো ঠাণ্ডা কৰি দিয়ে এইটো হ'য় দৈ।
হয় নেকি দৈত তুমি অ দৈত যদি তুমি পানী দিয়া। তেনেহ'লে দৈ দৈ পানী খালে মানে পেটটো ঠান্ডা।
হয় আৰু এবাৰ মোৰ মানে লগৰীয়াই এবাৰ আনিছিলে বংগ বেংগলী। দৈ বুলি কৈ মিষ্টি দৈ সেইটো ইমান টেষ্টি লাগিছিল। এই, তোমাৰ এইটো কেনেকুৱা বনাই তুমি জানানে, এইটো মিষ্টী দৈটো কেনেকে বনাই? তাতে তোমাৰ গুড় দিয়ে নেকি?
নাই নাই, তোমাৰ নৰ্মেলি বনাই যেতিয়া দৈটো দু-দুটা ধৰণৰ বনোৱা যায়। এটা যোনটো দৈটো গৰম কৰিকে বনাই নহয় সেই
নহয় এটা তোমাৰ টেঙা দৈ থাকে, আৰু তোমাৰ এটা মিষ্টিৰ দৈ থাকে ন। সেইটো মিষ্টি দৈটো তোমাৰ গুড় দিছ-দি কিনা বনাইছে নিচিনা লাগি মানে এইটো কালাৰো চেঞ্জ থাকে মানে মানে বগা নাথাকে সেইটো, তোমাৰ সেইটো ভাল লাগিছে খাই কিনা তোমাৰ এইটো মানে বংগালৰ ফেমাচ হয় বুলি কৈছে। বংগালত থাকে মানে তাইৰ মানে কোনোবা আছিল, তেতিয়া আনিছ আনিছিলে, এ লগৰীয়াই খাইছিলোঁ বৰ টেষ্টি লাগিছে কিন্তু। হয়, তোমালোকে এনেকুৱা বনোৱা নাই ন?
তেনেকুৱাতো বনাইছিলোঁ আগতে বনাইছিলো, তেনেকুৱা মানে চিনি দি কিনে মিঠা দৈ বনাইছিলোঁ। তেনেকুৱা আমি গুৰ চুৰ দিকে বনোৱা নাই। তেনেকুৱান গম নাপাওঁ বাৰু, এনেয়ে কতিয়াবা তুমি যে ঘৰত মি-মিষ্টী বনাই পাইছে নে মিঠাই তেনেক তেদি, অ পনীৰ দি নিজে ঘৰত গা
পু অ', সেনেকুৱাতুটো মই বনাই-বনোৱা নাই, মায়ে বনাইছিলে এবাৰ গাখীৰৰ এইটো দি, তোমাৰ পনীৰে দি বনাইছিলে ভাল লাগিছে কিন্তু খাই কিনা তোমাৰ, এ, মালাই চম চম হয় ন সেনেক কুৱা লাগে, খাই কিনে বৰ টেষ্টি লাগে তোমাৰ, এনে তুমি বনাই পাইছা নে?
অ', লাষ্ট টাইম মই বনাইছিলো একবাৰ।
আচ্ছা, কেনেকা বনাইছিলা?
পনীৰটো মানে তোমাৰ পনীৰটো লাগে, পনীৰটো তুমি কি কৰিব লাগিব অলপ যিমান প পনিৰ লাগে তুমি ভালকে মুছিব লাগিব পনিৰক, পুৰা মুচিব লাগিব, মুচি থাকিলে মানে তাৰ মানে গল সেইটো হৈ যায়। নৰম নৰম গোল গোল কৰিব পাৰি। আঠা আঠটা হৈ যায়, তাৰপিছত তুমি সেইটো আঠা আঠা হোৱাৰ লগে লগে, তুমি এটা কেৰাহিত অলপ তুমি ঘিয়তো ফ্ৰাই কৰিব পাৰিবা, তাৰপিছত তুমি তেলতো ফ্ৰাই কৰিব পাৰিবা। ৰিফাইনতো ফ্রাই কৰিব পাৰিবা, ঘিয়ত ফ্ৰাই কৰিলে বেলেগ এটা টেষ্ট আহিব, ৰিফাইনত ফ্ৰাই কৰিলে অলপ বেলেগ টেষ্ট আহিব, তাপিছত তুমি ফ্ৰাই কৰিকে পুৰা ৰঙা কৰিব লাগিব, ৰঙা কৰিকে অলপ এইটো চিনি-চিনিটো পুৰা বইল কৰিকে অ, এইটো পুৰা মিঠাইৰ ৰস নি ৰস নিচনা বনাইকে তুমি এইটো দিব পাৰিবা তাৰপিছত সেইটো গোল গোলকে, মিস্তিটো দিলে মানে তোমাৰ টেষ্টো হয়, সি ৰসটো চুচি লয়, পুৰা ভাল লাগে খাওঁতে।
হয়, আচ্ছা। ময়ে বনাম দিয়া এবাৰ ট্ৰাই কৰি চাম, তুমি যে কলা সেইটো চাই বনাই চাম দিয়া।
অ', বনাব চাব পাৰিবা।
এ দিয়া ৰাখোঁ, থেংক
অ', দিয়া। ধন্যবাদ।